শুন শুনিছা?
অ শুনিছো কোৱা।
কি কৰি আছিলা?
মই আছো বাৰ পিছতে এনেই বাগৰ দি আছো তুমি
অ মইয়ো আছো আৰু এনেকে লেপটপটো চাই কিনে অকমান পঢ়িয়ে আছিলো।
আচ্ছা
হয় হয় তোমাৰ এতিয়া কাম চাম চলি আছে আৰু ঠিকে ঠাকে
আছে আচা কাম চলি আছা ৰবা তোমাৰ চলি আছে কাম
আৰু ইণ্টাৰ্শিপত আছিলোঁ মই
অ তুমি ক'ত এ কৰি আছা দিয়া
মই এতিয়া ইয়াতে এই হেৰি কি আছিলে উলুবাৰী বুলি জাগা এটা আছে। তাতে এল এন টিৰ মানে চাইট এটা আছে আৰু। মই যিহেতু চিভিলত আছো আৰু তাতে সেই চাইডতে মানে সেই চাইডত ত মানে কিবা পাইলিং আৰু এই ফাউণ্ডেশ্যনৰ কাম চলি আছে তাতে আৰু গৈ আছো আৰু মই কেইদিন বেছি দিন হোৱা নাই মোৰ ষ্টাৰ্ট হোৱা আৰম্ভ হোৱা মোৰ বেছিদিন হোৱা নাই আৰু। এক দুই দিনে হৈছে যোৱা চাৰিতত মোৰ
তোমাৰ কলেজৰ পৰা কোনোবা লগৰ আহিছে।
অঁ কলেজৰ পৰা লগৰ আহিছে মোৰ কেইটামান সিহঁতৰ লগতে মই গৈ আছোঁ আৰু এইকেইদিন।
অ তাতে থাকেতো প বহুত খুলিছে ন
ধুলি চুলি আছে চাইডত অকমান ধূলি আছে নাথাকা নহয় মানে কাম কৰা জেগাত কাম কৰা জেগাটো সেই হিচাপে তোমাৰ অকণমান ধূলিতটো থাকিবই আৰু লেবাৰ চেবাৰে কাম কৰে মিস্ত্ৰীয়ে কাম কৰে।
তাকে ৰাজগৰি ৰাস্তা ঘাটে ইমান ধূলি। ইমান অশান্তি লাগি যায় একদম তোমাৰ ওলাই গলে তোমাৰ মুখ সাৰ গোটেই ধূুলি ধূুলি হৈ যায়।
চুলি ধুলি হৈ যায় একদম হম হম হয় হয় তোমাৰ তাতে ডিজাইনৰে কাম চলি আছে ন
হয় হয় ইতে মোৰ ডিজাইনে আৰাম চ দি আছে
কি তোমাৰ তাতে খেলা ধূলা হয় নে নহয়
খেলা তাৰমানে কি হয় মোৰ টাইমে নিমিলে এনেকে কিন্তু কি হয় ৰাতি পোৱা এ কি কৰো বোলো। তাৰে ৰাতি সোতে দেৰিয়ে হয় উঠি পেলাই আকৌ তোমাৰ যাব লগা হয় কামত কামৰ পৰা আহি পাওঁ তে মই মাজ সদা মাজে যায় খাই লৈ পেলাই আকৌ কত বহা যায় বাকি টাইমত নহ'লে তোমাৰ খাই লৈ আকৌ তোমাৰ চাৰে নটা মান বজাত মই কামতে গুচি যাওঁ। তাতে লেবত যাও তাতে কাম কৰি থাকো। হয় হয় ত ৰাতিও কেতিয়াবা গুচৈ তামানে ইয়াতে কি হয় ইয়াতে বহুত গৰম ন ৰুমতো বহুত গৰম হয়। সকেৰ সেইকাৰণে কি কৰো কেতিয়াবা ৰাতি যায় বতে এ চি থাকে যিহেতু
অ লেবটো মানে তোমাৰ মানে চৌবিশ ঘন্টাই খোলা থাকে মানে লেবটো
হয় হয় তাতে মানে তোমাৰ পি এইচ ড বোৰে তাত কৰি থাকে
অ মানে পি এইচ ডি কৰি ৰাতিও তাতেই কাম কৰি থাকে। সিহঁতৰ বাৰু ভাগ ভাগৰ ভাগৰ চাগৰ নালাগে নেকি। পি এইচ ডিবোৰৰ।
ভাগৰটো লাগে কিন্তু কাম নকৰিলেও নহয় নহয়।
অ অ হয় হয় মানে এতিয়া মানে তোমাৰ কি পি এইচ ডিৰ লগতে কাম কৰি আছা নে নে তোমাৰ কোনোবা মানে শিক্ষক আছে তাতে তোমাৰ
শিক্ষক আছে যোনজন মোৰ মেট শিক্ষক তেওঁ আন্ধাৰতে আছো কিন্তু কি হয় এতিয়া ৰাতি এতিয়া কাম কৰি যিহেতু এতিয়া পি এইচ ডি বোৰৰ লগতে এনেই বহি পেলাই কাম হৈ থাকো আৰু তেনেকুৱা আৰু
অহ, হয় এতিয়া মানে পি এইচ ডি বিলাকৰ পৰাও তুমি বেছিভাগ কাম শিকিব পাৰা আৰু।
অহ -অহ তাকেই আৰু তেওঁলোকৰ কামবোৰ চাব পাৰো
হয় -হয় তেখেতও টো মানে বেলেগ কলেজৰ পৰাই। বেলে - বেলেগ কলেজৰ পৰাই পঢ়ি আহিছে চাগে ন'?
অহ, সিহঁতে বেলেগ কলেজৰ পৰাই পঢ়িছে।
হয় -হয় -হয় এতিয়া ইয়াতে আৰু ইয়াতে চিট পাইছে সেইকাৰণে ইহতে -ইহঁতে আছে আৰু।
হয় -হয় ইয়াতে অহ।
অহ, বাকি তুমি খেলা ধ খেলা খেলি কিনে কোনটো তুমি ভাল পোৱা এনে মানে খেল প্ৰিয় যোনটো কয় ন'খেল বুলি তোমাৰ?
মই চকীৰে ভাল পাওঁ বেডমিণ্টন
বেডমিণ্টনটো আৰু তোমাৰ মানে প্ৰিয় খেল আৰু হয় - হয়। হয়, তোমাৰ এবাৰ কবাচোন তুমি মোৰতো এতিয়া ক'ব গ'লে মোৰ প্ৰিয় খেল মই ক্ৰিকেটটোৱে ক'ম আৰু মোৰ
হয়- হয়।
ক্ৰিকেটটো খেলি কিনে মই ভাল পাওঁ পিছে এইকেইদিন মোৰ ক্ৰিকেটটো খেলা যোৱা নাই মানে লগৰ ক্ৰিকেট খেলিবৰ কাৰণে লগৰ লাগে ন'বহুত।
হয় -হয় তাকে।
এতিয়া তোমাৰ এটা টিমত এঘাৰটা যিহেতু প্লেয়াৰ লাগে এতিয়া চবেই নিজৰ -নিজৰ কামত ব্যস্ত হৈ থাকে সেইকাৰণে মানে এঘাৰতা প্লেয়াৰ যোগাৰ কৰাটো মানে বহুত টানৰ কথা মানে গ'ম
হয় তাকে- তাকে সেইে ক্ৰিকেট, ফুটবল খেলিবলৈ এইটোৱে
সে -সেইকাৰণে বহুত মানে দিগদাৰী হয় এতিয়া মানে এনেই প্ৰেক্টিচ কৰিব পাৰি আৰু। খালি মানে ক্ৰিকেটটো এনেকুৱা এটা খেল মানে প্ৰেক্টিচটো কৰিম খালি মানে যোনটো খেল মানে খেল প্ৰতিযোগিতা মানে যোনটো হয় ন' তাতে যোনটো সেই প্ৰতিযোগিতা খেলি কিনে মানে বেছিকৈ ভাল লাগে আৰু প্ৰেক্টিচতকে মানে- মানে হেৰি কৰাতকে। সেইকাৰণে মানে অকমান
মোৰ তাকে বহুত দিন হ'ল বহুত অহ বহুত বহুত সপ্তাহ হ'ল খেলাই নাই ৰবা তাকে ভাবিছোঁ মই ইয়াৰ পৰা গৈ বা এতিয়া বনাৰছৰ পৰা অসম গৈ পাই পেলে
হয় -হয়, অহ - অহ।
তাকে ভয় লাগিছে ৰ'বা পাহৰি যাওঁ ই খেলিব।
নাই- নাই একবাৰ মই য কৈছো একবাৰ যিহেতু মোৰ মানে অভিজ্ঞতাৰ পৰা মই কৈছো আৰু মইও ইমান ডাঙৰ খেলুৱৈৰি নহয় মানে খেলাত মই ইমানো বেছি ভাল নহয় তথাপিও মই কৈ আছোঁ আৰু যে একবাৰ যোনটো খেলটো যদি শিকি লোৱা তে মানে পাহৰাটো মানে বহুত মানে একো মানে হেৰি কামেই নহয় পাহৰাটো মানে পাহ কৰিব নোৱাৰাই মানে সেই খেলটো তুমি মানে তোমাৰ হাতত আহি যাব খেলটো
পাহৰা নাযায় তাৰমানে তোমাৰ কি হয় এতিয়া যেনেকে আমি যেতিয়া তাৰ মানে কিছুমান বস্তু নোৱাৰা হৈ যায় ন আকৌ সেইখিনি বস্তু আনিব কাৰণে সময় হৈ যায় সেইটোয়ে আৰু তাৰমানে তোমাৰ বেয়া লাগে যে আগতে মই ভালদৰে খেলিছিলো আকৌ মই মাজতে নেখেলি পেলাই আকৌ বেয়া হৈ গ'ল খেলাটো সেইটোয়ে বেয়া লাগে আৰু কি একো- একো বেলেগ নাই
অহ, হয় - হয়-হয় সেয়াই মানে অকমান মানে খেলটো মানে বেয়া হৈ যোৱা টাইপ
হয় -হয় আকৌ তোমাৰ এই একমাহ -দুমাহ খেলিলে তোমাৰ কোৱা হয় আকৌ নিচিনা আহি যাব আৰু তেনেকুৱা।
হয় -হয়- হয় মানে আমাৰ মানে ইংৰাজীত যোনটো কয় আৰু কনচিষ্টেঞ্চিটো নহয় আৰু খেলাত।
হয় হয় তাকে
সেয়াই আৰু ঠিকেই আছে বাৰু এতিয়া তুমি যদি বেডমিণ্টন যিহেতু খেলা তুমি তুমি কোৱাচোন তোমাৰ প্ৰিয় বেডমিণ্টন খেলুৱৰি কোন হয় মানে মানে চবতকে ভাল খেল কাৰ লাগে বেডমিণ্টন চাই কিনি তোমাৰ
অ খেলুৱৈ তেনেকেতো মই সঁচা ক'ব গলে তেনেকে নাচাওঁ হা
অ হয় হয়
তেনে কবলে উম নাই
নাই ন তোমাৰ
নাই নাই তেনেকে কোনো নাই।
হয় হয় হয় এতিয়া মই যিহেতু ক্ৰিকেটটো চাই কিনে ভাল পাওঁ আৰু আই পি এল চাই পি এল চাই থাকো এই কেইদিনমান আগতে আই পি এল চেচ হ'ল আৰু শেষ হ'ল সেই আই পি এলত তো মানে মোৰ যোনটো প্ৰিয় টীম মানে সেই টিমটোৱে মানে জিকিলে মানে ফাইনেলখন মানে ফুলত বুলি মই নকওঁ আৰু মানে সেই বুলিয়ে আৰু মানে কৈছো আৰু কষ্ট কৰিছে সেই টিমটোৱে
অ সেইটো বাৰু এইবাৰ টিমটো ভালো আছিলে এইবাৰ
অ অ টিমটো ভালো আছিলে আৰু প্ৰতিযোগিতাত নিজৰ মানে গোটেই জীৱ যি জান লগাই দিছে মানে কয় ন
হয় হয় হয় হয় বুজিছো।
সেয়ে মানে সেইকাৰণে মানে এতিয়া জিকিলে আৰু টীমটোৱে
এতিয়া তোমাৰ ফুটবল খেল আছিলে চাইছা নেকি ফিফা
চাইছিলো যোৱাকালিৰ খেলখন মই চাইছিলো, যোৱাকালি
ভাল লাগিলে জন চাই ভাল লাগিলে কিন্তু খেলাখনমানে কি হ'ল যোৱাকালি একদম তাৰমানানে তোমাৰ এক একফালীয়া হৈ গ'ল গেমখন তোমাৰ গম পোৱা হৈ গ'ল যে এই এইফালে তাৰমানে পৰ্তুগালে জিকিব আৰু
হয় হয় হয়
এ আৰু মানে গেমখন মানে কালি কি হ'ল এ হেৰি কি আছিলে আগৰ পৰাই মানে পৰ্তুগলে মানে আমাৰ গেমখনত মানে নিজৰ হেৰিতটো বনাই ৰাখিলে মানে গম পাইছা ন মানে সিহঁতক মানে
তেওঁলোকে মানে একদম মিল পিটিকে খেলিছে সিহঁতে নিজৰ তোমাৰ ভিতৰত যিমানখিনি আহ মৰমতা আছে বা
হয় একাগ্ৰতাটো সিহঁতে পুৰা মিলাই কিনে ৰাখিছে আৰু নিজৰ টীমৰ মানে এতিয়া ধৰি লোৱা আগৰ পৰ্টুগালৰ যোনখন ইয়াৰে মেটছৰ আগৰ মেটছখন আছিলে।
হয় হয় হয় শুনিছো শুনিছো ক
অ অ সেইখন খেলত মানে যিহেতু মানে তোমাৰ হেৰি বুলি যে কয় যে ইংৰাজীত প্ৰাচিং বুলি যোনটো কয় পাচিং পাচিংটো মানে ইমান ভাল নাছিলে পৰ্তুগালৰ সেইখন মেটছত খালি যোৱাকালি যোৱা কালিৰ মেচখনত দেখি কিনে মই যোনটো চাব পাৰিছো আৰু এটেকৰ পৰাই মিড ফিল্ডৰ পৰাই মানে পাছিংখিনি মানে বহুত ভালকে দিছিলে আৰু প্লেয়াৰ বুলেট সেইয়াই আৰু সেইকাৰণে আৰু কালি পৰ্তুগালৰ জিকা খেল আছিলে সেইকাৰণে জি
হয় ভালে খেলিছে ইহঁতে ভালকৈ খেলিছে সেইকাৰণে জি
কে খেলিছে আৰু মানে তুমি চাবাচোন মানে মেচি আৰু ৰনাল্ডৰ মাজত মানে অকণমান হেৰি হৈ থাকে মানে সেইকাৰণে মানে বহুতে বহুতে মানে কিবা কিবি কথা কৈ থাকে আৰু ৰনাল্ডোক বেয়া বুলিও কয়
কিন্তু কথা এইটো নহয় তোমাৰছোৱা দুটাই বেলেগ বেলেগ খেলাৰ তাৰমানে খেলাটো দুয়োতাই বেলেগ বেলেগকৈ খেলে এতিয়া কোনোবাই কোনোবাটোত ভাল কোনোবাই কোনোবাটোত ভাল কিন্তু এতিয়া তেওঁলোকে খেলুৱৈ হিচাপে দুই ভালেই হয় দুটা ভাল খেলে কিন্তু মানুহে পাৰ্থক্য কৰিব নালাগে যে মই এক ভাল পাওঁ
অ সেই সেইটো ভাল পোৱাত নিজৰ নিজৰ প্লেযাৰটোক ভাল পাই কাৰো বেলেগক সেই বুলি বেয়া বুলি ক'লে আৰু দুখ লাগে আৰু সেনেকৈ গম পাইছানে
তাকে তাকে চবেই এতিয়া কি কয় এটাক ভাল পায় এক বেয়া কৰি থাকে সেইটো কথা নহয় চবেই ভাল ইতিও ভাল ইতিও ভাল তুমি ইয়াক ভাল পোৱা সেইটো বেলেগ কথা
সেইটো মানে মিলা প্ৰীতিকে সবেই চলিব লাগে আৰু মিলা প্ৰীতিকে এই খেলখনত মানে কোনো বেলেগক কোনো বেলেগে কাকোকে বেলেগক বেয়া পাব নালাগে আৰু গম পাইছা নে চবেই মিলা প্ৰীতিকে খেলি থাকিলে হয় আৰু
কোৱাচোন মোৰ কিন্তু প্ৰিয় মোৰ মোৰ কিন্তু প্ৰিয় ফুটবল খেলুৱৈ ৰনাল্ডই হয় মানে মই সেইকাৰণে মেছিকো মই বেয়া বেয়া নাপাওঁ বুলি মই নকওঁ বেয়া পোৱা বুলি মই কোৱা নাই খালী মোৰ প্ৰিয় প্ৰিয় যোনটো খেল খেলুৱৈ আৰু ফুটবলৰ সেইটো মই ৰণাল্ডো ৰণাল্ডকে মানো আৰু মই
হয় হয় ভালে ভালে
টো মানে ফুটবলৰ আইডল বুলি যোনটো কয় ন সেই মোৰ ৰোনাল্ড
তুমি আগতে ফুটবল খেলিছিলা
অ ফুটবল মই খেলিছিলো স্কুলত থাকোঁতে খেলা আৰু মানে এনেই খেলি খেলিছিলো জিকিলো আৰু যেতিয়া এই টিফিন টাইমত যেতিয়া অকণমান টিফিনৰ সময়ত যেতিয়া অকণমান ব্ৰেকত যেতিয়া খেলিবৰ কাৰণে পাওঁ যিমানে সময় পাও সিমান সময়তে অকমান অক খেলিছিলো আৰু লগৰ বিলাকেও খেলিবৰ কাৰণে আহিছিলে তেতিয়া মানে আমাৰ তাত মানে ক'ব গ'লে ফুটবলৰে ইমান হেৰি আছিলে মানে কলেজ স্কুলৰ স্কুল কলেজৰ পৰাতো ফুটবল নিদিছিলে ন ব্ৰেকৰ সময়ত খেলিব। মানে সেই কাৰণে আমি চবেই নিজৰ পৰাই
এ এতিয়া আমাৰ মাজৰ মজিয়া ব্ৰেক দিয়ে আমাৰ খাবলৈ আৰু তেতিয়াও আমাৰ চবে খাই লৈ চবে খেলিবলৈ যায় ব ভাল আছিলে আৰু আমাৰ মই আগতে খেলিছিলো খেলিছিলো আগতেও মই তোমাৰ বেদব্ৰত পইচা খেলিছিলো
অ ডিফে ডিফেন্সৰ পজিচনত ন
হয় হয় মই মোৰ গুৰু মানি দিছিলো মই ৰাম ৰামচক
আহ গুৰু হিচাপে মানিছিলা আৰু
বিয়াত ধুনীয়া লাগে তেও খেলাটো
হয় হয় সেয়ে আৰু খেলৰ মাজত সবে মিলা প্ৰতিকে থাকিব লাগে সবেই লগ লগ হিচাপে খেলিব লাগে সি আৰু গম পাইছা নে
তাকে বেয়া লাগে ভাবিলে যে আগৰ যোনবোৰ মোৰ খেলাৰ দিন আছে সেই
হয় এতিয়া সেইটো নোহোৱা হৈ গ'ল এতিয়া চবেই নিজৰ নিজৰ মানে জীৱনত ব্যস্ত হৈ গৈ আছে
যিমান ব্যস্ত ব্যস্ত আৰু তোমাৰ চবেই আৰু তোমাৰ মোবাইলতে ব্যস্ত হৈ থাকে কোনো বেলেগক সময় দিব নোৱাৰে
সময় দিব নোৱাৰে আজিকালিৰ জীৱনত সেয়াই আৰু ঠিক আছে দিয়া মই ফোনটো এতিয়া ৰাখিছোঁ তোমাক মই ফোন কৰি থাকিম মাজে মাজে তুমিও কৰিবা মোক ফোন
চে দিয়ক
ৰাখিছোঁ অঁ দিয়ক দিয়ক আপুনিও থাকিব ভালকে